শুনি আছোঁ অ'। কোৱা কি খবৰ?
এয়া আছোঁ আৰু তোমাৰ।
উম, মোৰো ভালেই আৰু ভালে বেয়াৰ মাজতে আছো আৰু যেনে তেনে চলি।
অ', আকৌ বেয়া কিহৰ বা।
এনেই আৰু মানুহৰ মাজত দুখ সুখ দুয়োটাই থাকে ন। সদায়তো মানুহৰ মানে ভাল নহয় ন সদায় দিন
উম, উম, হয়, হয়।
মানে অলপ কলেজত বহুত টাইম হ'ল মই এতিয়া ঘৰত অলপ আগত পাইছোঁ হি
অ', অ'।
চলি আছিল মানে মোৰ কেমেষ্ট্ৰি চাবজেক্টৰ উম, তাতে ঢেৰ কিবা কিবি হ'ল এতিয়া বৰ লাগিছে বোলো খুন্দা প অকমান কিনো কৰি উম
উহম উহম বাকী ঘৰত ভাল নহয়।
উ ঘৰত ভালে আছোঁ আৰু তোমাৰ খবৰ কোৱাচোন?
ময়ো আছোঁ আৰু। ব গব উম ভাতকেইটা খাই পেলাই এই
আহ কিহে খালা ভাত?
ভাত তোমাৰ হেৰি পোৰা
হেল্ল' হেল্ল' অ' অ' তোমাৰ মাততো ভালকে অহা নাই তোমাৰ তোমালোকৰ ফালে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। নেকি।
মই হ'লে মই হেৰি পোৰা কলৰ ভাজি আৰু খাৰলিয়ে খালোঁ।
আচ্ছা। পুৰা কল আজিকালি দেখিবলৈ নোপোৱা দেখোন আমাৰ ফালে নাপায়। মই বহুত বছৰ আগতে খাইছিলো।
আহ, তাকেহে পুৰা কল নায়েই। পুৰা কলটো খালে বহুত ভাল তোমাৰ পুৰা ক'লে আইৰণ মানে ভিটামিন। আইৰন।
আচ্ছা, মোৰ বজাৰত বিচাৰি বলে লাগিব বাৰু দেই বহুত দিন খোৱা নাই মানে।
তাত খাৰলিতো খোৱা নাই খাৰলিও বহুত ভাল নহয়।
অ' খাৰলি খাৰলি খাওঁ মোৰ খাৰলি বহুত প্ৰিয় খাদ্য হয়। মানে খাৰলি বনাই অলপমান দিনৰ আগত আদায় হৈছিলে মানে এজন। খুৰা এজানৰ পৰা কিনিছিলো, উম। মানে ভাতৰ লগত প্ৰতিটো সাজৰ লগতে মই খা খাৰলি লৈ খাওঁৱে মানে।
উম, উম, খাৰলি হওঁক পানী টেঙা বা ধৰি খৰিচা।
হয়, হয়, খৰিচা আমাৰ খৰিচা এতিয়াও আছে বাৰু বৰ্তমান মানে খৰিচাটো এনেকে নে খাওঁ মানে। ভাতৰ লগত তোমাৰ পিয়াজ আৰু নিমখ তেল এনেক জলকীয়া খৰিচা লগত। কুটি এনেকে মিক্স কৰি তেতিয়া খাবলৈ বহুত ধুনীয়া হয়।
খৰিচা পিটিকাও খাই নহয়।
অ' পিটিকাও বনাই অ'
উম, আকৌ আচাৰ?
আচাৰ অ' আচাৰ তেনেকে আমাৰ বগৰী এজোপা আছে মানে ঘৰত ডাঙৰ। এজোপা মানে ডাঙৰ ডাঙৰ দুটা বুৰি আমত আচাৰ এতিয়াও আছে বগৰী আচাৰ বনাই। এটা পুৰা গুড় দি বনাইছে মিঠা মিঠা, এটা পুৰা জ্বলা দি।
তাতে তুমি হেৰি কৰিবা তোমালোকৰ হেৰি কৰিব পাৰা তেতিয়াহ'লে বগৰী থাকো নি মানে এনেকে ৰ'দত দি শুকুৱাই
অ'অ' সেইটো অ' এইটো এইবাৰ বনাবলে মানে থাকি গ'ল। আগতে প্ৰতি বছৰে বনাই মানে বগৰীটো শুকুৱাই লৈ পেলাই গুৰি কৰি থৈ দিয়ে তাৰপা চৰ্বত বনাই। ঠাণ্ডা, গৰম দিনত খাবলে?
অহ'।
মানে বগৰীতো গোট গোটেইিনি আচাৰেই বনাই পেলালে। চৰ্বৰত কাৰণে পাহৰিয়ে থাকিল নেকি জানো মাহঁতে।
অ' এ চহপততো বৰ ভাল আকৌ মানে হে গৰম দিনত এতিয়া স্কুলৰ কলেজৰ পৰা আহি পেলায়ো খাবলে
হয়, হয়, সেইটো নেমু টেঙা চৰপটতকৈও খাব ভাল হয় মানে টেষ্টি, অ'। উম, কালি ৰাতি বহুত মানে বতাহ ধুমুহা আহিলে মই লগৰ এটাৰ ঘৰত খানা খাবলৈ গলোঁ মই তাতে থাকিলোগে মানে। আহিবই নোৱাৰিলো ৰাতিুপুৱাহে
অ' এইফালেও গাজনি, বৰষুণ, ধুমুহা নাই বাৰু কিন্তু গাজনি আৰু বৰষুণ টোন বহুত ডাঙৰ।
অ' বৰষুণতো বহুত ডাঙৰকে দিছে ন, ওলাবই নোৱাৰি মানে এনেকুৱা।
অহ' বতৰটো কিনো কৰে সেইকাৰণে মানে আমাৰ মানুহৰ গা চাবোৰ বেয়া হৈছে, ৰাতি বৰষুণ দিব দিনত পুৰা উ ৰ'দ দিব।
লগৰ বহুতৰ বেমাৰ আঁতৰ পৰা ষ্টুডেণ্ট কেইজন মানে আহিছিলে আমাৰ কলেজত ইণ্টাৰ্নশ্বিপ চলি আছে। এতিয়া প্ৰায় খিনি বেমাৰ হৈছে, কিছুমানৰ টাইফইড ওলাইছে, এনেকুৱা। পানী চেঞ্জ হোৱাৰ কাৰণে।
অ'।
আমাৰ ঘৰৰ তাতেই লটি ঘটি কৰাই ফুৰিছে, কলেজৰ অথৰিটিয়ে, আমাৰ দুটা বিল্ডিং আ আছে মানে আগত এটা বিল্ডিঙত পুৰা তিনি নম্বৰ চাৰি নম্বৰ ফ্ল'ৰত আছে। তাত আমাৰ মানে প্ৰেক্টিকেল কৰি আছিলোঁ, গৰম বেছি দেখি এতিয়া আকৌ নত নতুন আগৰ পুৰণা বিল্ডিংটোলে আনিলে, এতিয়া মানে কঢ়িয়াই ফুৰিছোঁ বস্তু। তেতিয়া, ইমান গৰমত তাৰ পৰা আকৌ এ, নতুন পুৰণা বিল্ডিঙত গৈছোঁ। দুটাটো কাৰেণ্টটো অহা যোৱা কৰি আছে, একদম অশান্তি। আৰু তেনে যেনে তেনে কৰি ওলাই আহিছোঁ আৰু।
ইমান গৰমত এইবোৰ কৰি থাকিব নালাগে আৰু ন, এটাতে ৰাখা ৰাখিব লাগে, কৰিব লাগে, পিছত লাগিলে কি কৰে কৰি থাকক।
কাইলেও যাব লাগিব, কাইলে বোলে নটাতে পোৱাকে যাব লাগিব একদম। সন্ধিয়া হ'ব বোলে, ছুটি নিদিয়ে আৰু কি।
ছটা বজাতে আজিকালি একদম ৰ'দ ওলাই হেৰি হৈ থাকে, ছটা বজাতে তোমাৰ ৰ'দ ডাঙৰকে ওলাই।
তাকেহে বহুত উৎকট ৰ'দ দিছে ন, তাৰপৰা মানে ৰাতিপুৱা তুমি সোনকালে চাৰিটা, চাৰে পাঁচটা মানৰ পৰাই পুৰা একদম চকুত ধৰা ৰ'দ পৰি যায়।
উম, কি কৰিবা আৰু? তেনেকেই চলিব লাগিব এতিয়া, এতিয়া আমিবোৰহে এনেকে আছোঁ, পথাৰত কাম কৰা বোৰৰ টো তেনেকে খেতি এতিয়া, ৰ'দতে হাল বোৱা বা ধৰি মাটি ৰুৱা পাত ধৰিছে, আছে।
সেইটোৱেই, নকৰিলেওঁতো নহ'ব ন, নিজা জীবিকাৰ কাৰণে পেট পুহিবলৈ কাৰণে আমি কৰিবই লাগিব ন?
উম, কাম কৰিলেহে খাবলৈ পাবা।
সেইটোৱেই আৰু। উম, বেলেগৰ এতিয়া গৰম বন্ধ আমি এতিয়া মই কলেজত গৈ প্ৰেক্টিকেল কৰি আছো গৰমত। এতিয়া তুমি কি সন্ধিয়া সন্ধিয়া আজিকালি ওলাই যোৱা নে নাই? আগতে যে যোৱা।
সন্ধিয়া সময়ত যাওঁ।
অ', তোমালোকৰ ফালে জেগাটো অকমান ভাল ন', একদম এ তোমালোকৰ যিটো কিবা কেচ ৰাস্তা এটাযে আছে, সেইটো চাইডে বহুত ধুনীয়া জেগা আছে।
উম উম, ধুনীয়া। এতিয়া হেৰি হ'ল তোমাৰ কেঁচা ৰাস্তাটো অ ইফালৰ ৰাস্তাটো তোমাৰ হেৰি হ'ল, পিছ পৰিলে। এই আমাৰ মুখৰ আগৰটো আৰু কেঁচা হৈ আছে বাৰু। হলেওঁ এই বেয়া খালবোৰ তোমাৰ আলকেতেৰা দিছে আধা আৰু আধা ইটা দিছে।
আচ্ছা আচ্ছা, এতিয়া হৈছে ৰাস্তা প্ৰায় খিনিয়েই, ম মানে ভালকে উন্নত কৰি বিচা আগৰ আমাৰ ৰাস্তাটো বহুত বেয়া আছিলে ন'। প্ৰায় ৰাস্তাই এতিয়া চৰকাৰে বনাইছে।
এতিয়া বহুত ৰাস্তা ভাল কৰিলে, কিন্তু আমাৰ ঘৰৰ সন্মুখৰ যিটো ৰাস্তা, সেইটো তোমাৰ পঞ্চায়ততেই পৰে মানে, হেৰি, সেইটোহে তোমাৰ ভাল কিবা পুৰণা, আজি বছৰ বছৰ ধৰি ৰাস্তা একেটাই, মানে বৰষুণ দিলে গাড়ী বাইক এখন যাব নোৱাৰে। চাইকেল এখন যাবলৈ টান।
আচ্ছা, এতিয়ালৈকে মানে ভাল কৰাই নাই, চ চৰকাৰৰ চকুত পৰা নাই নেকি? তোমালোকে গাঁওবাসীয়ে মিলি এখন কিবা চিঠি, অ', দৰখাস্ত দি পেলাই তোমালোকে তোমাৰ সমষ্টি বিধায়কক দিবা আকৌ।
অ', মানে আমাৰ এনেকুৱা হয়, আমাৰ ৰাস্তাটোৰ এটা চাইদ মানে আমাৰ গাঁওৰ যিটো সমষ্টি, সেইটোত পৰে আৰু এটা চাইদ মানে পঞ্চায়তো বেলেগ, সমষ্টিওঁ বেলেগ মানে। এইকাৰণে মানে কাম, জিলা খন একেখনেই, একেখনেই হ'বই এনেও, একেখন গাঁৱৰেই ৰাস্তা। কিন্তু মানে তোমাৰ হেৰি হয়, পঞ্চায়ত বেলেগ বেলেগ, সমষ্টিতো বেলেগ বেলেগ, সেইকাৰণে কাম কৰোতে খেলি মেলি লাগি যায়।
এইটোতো তুমি, অলপ মানে ওপৰৰ খাফলৈ জিলা ভিত তেনেকে তালৈ দৰ্খাস্ত দিয়া উচিত ন তেতিয়া তেনে তেতিয়া দুইজনে মিলি কাম কৰিব লাগিব ন', নহলেতো তেনেকেই থাকি যাব।
থাকি যাব, অ,
তয়ে আৰু মাৰ মানে আগতে ৰাস্তাটোতো তুমি গম পুৱাই, একদম পুৰা বৰষুণ দিয়াৰ লগে লগে পথাৰত বোকা দিয়া নিচিনা হয়। ল'ৰা ছোৱাললে যাব নোৱাৰি। মানে খোজকাাঢ়ি খোজকাঢ়িয়ে যাব নোৱাৰি বাইক চাইকেল
এতিয়া তোমাৰ পুল এটা আছিলে পুলটো তোমাৰ ভাগি থাকিলে পুলটো মানে যদি কোনোবা মানে এনে অচিনাকি মানুহ পুৰা গুচি যোৱা হয় নহয় ৰাতি সেইটো মৰিব মানে পুলৰ তলত সোমাই পেলাই, পুলটো আধা তাত ভালো কৰা নাই মানে কিনো কৰি আছে, এতিয়া এইটো দিন তোমাৰ
হয়, হয়, তুমি আজি আজিকালি মানে অলপ তুমি অ, আজিকালিতো চচিয়েল মিডিয়াৰ দিন ন' হল তুমি তোমালোকে মিলি এ এনেকুৱা কৰিব পাৰা তোমোলোকে চচি চচিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ চিডিঅ' মানে এনেকে কৰি পেলাই ৰাস্তাতোৰ বিষয়ে বিধান সভাৰ মানে বিধায়কজনত ৰিকুৱেষ্ট কৰিব পৰা নহলে তেনে দেখুৱাব পাৰা তেতিয়া হ'ল মানে আজিকালি কাম অলপ হয় মানে নে, ভাইৰেল হৈ যায় ন চচিয়েল মিডিয়াত।
উম, উম হয় বাৰু, কিন্তু তেনেকুৱা কৰা হৈছে, তেনেকুৱা ওচৰৰ মানে মোৰ মামী আছে মামীয়ে হয় মামি আছে মোক তেওঁ মানে সেই কনটেন্ট ক্ৰিয়েটাৰ মানে ফেচবুকৰ এ আজিকালি আৰু চববোৰ তেনেকুৱাই নহয় ফেচবুক পেজ আছে তেওঁও তো বহুত ভিডিঅ' বনালে। সেইটোৰ ওপৰত। আমি শ্বেয়াৰো কৰিছো সেইবোৰ। তাৰ ওপৰতো মানে চকু নপৰে। উম, নাই, কি কৰিবা আৰু, এনেকেই মানে হেৰি কৰিব লাগিব। ভা- ভাল হোৱাৰ আশাতে আৰু। আৰু এইটো ৰাস্তা মানে ভাল হোৱােহেতেন তেতিয়া সহজ হয় মানে হেৰি হয় তোমাৰ সময়টো কম হয় মান, ইটো ৰাস্তা বেলেগত যাবলে, কিন্তু
অ, অ,
এতিয়া ওচৰৰ গাঁওৰ লগত মানে আমাৰ গাঁও এবাৰ ওচৰৰ গাঁওত এ-এই ৰাস্তাটোৱে মানে তোমাৰ অ, এই ৰাস্তাটোয়ে তাত লাগাইচেগে মানে উ, বেলেগ এখন গাঁৱত কিন্তু তাহাঁতৰ গাঁৱৰ মানুহখিনি মানে এই ৰাস্তাটোইদি আহিব নোৱাৰে মানে, এপাক ঘূৰি আহি আমাৰ গাঁৱত সোমাবহি লাগে।
অ, সেইটোয়েতো বহুত সময় ৰক্ষা কৰিলেহেঁতেন ন', তোমাৰ ও চমু হৈ গ'লঁহেতেন।
এনে কম সময় লাগে, এতিয়া কিমান সময় লাগিছে।
বহুত দূৰ ঘূৰিব লাগে ন', তোমাৰ তেলৰ খৰচাও কমিলেহেতেনে। এনাৰ্জি মানে সেই সেয়াও কমিলেহেঁতেনে সেয়াই আৰু। চৰকাৰক অনুৰোধ কৰিব লাগিব নহলে আৰু কি কৰিব
এতিয়া কিমানটা মানে পঞ্চায়ত ইলেকশ্যন হোৱাৰ পিছতো কিমান মেম্বাৰ গৈছে, ৰাস্তাতো তেনেকয়ে আছে মানে। কাৰো কোনেও ভালেই নকৰে ভাল কৰে কৰা প্ৰতিশ্ৰুতিহে দিয়ে। মানে প্ৰথমতে চব কামেই কৰে কিন্তু যেতিয়া মানে মেম্বাৰ হৈ যায় তিয়া মানে নিজৰ হেৰিটো পায় যায় স্থান টো পাই যায় স্থানটো দখল কৰাৰ পিছত আৰু তোমাৰ সেইবোৰ কামত হেৰি নহয় আ, মন নিদিয়ে। এতিয়া এই এই মানে ইয়াৰ এতিয়া মেম্বাৰ এটা নতুনকে হৈছে এতিয়া কি হয় আৰু নতুন মেম্বাৰে কি কৰে।
ইলেকশ্ব্যনৰ সময়ত কিন্তু বহু- আহিব অ, ইলেকশ্যনৰ সময়ত চবেই চাবলৈ আহিব। তোমাৰ বানপানী হ'লেও বানপানী নামি হ'লেও চাবহি তোমাৰ প্ৰতিশ্ৰুতি দিব। কিন্তু যেতিয়া তুমি জিকি যাবা, মানে জিকাবা মেম্বাৰ জনক, তাৰ পাছত তুমি কোন মানে তোমালে নাচ চাই এনেকুৱা, প্ৰায় খিনিয়ে তেনেকুৱা আৰু কি কৰিবা।
কি কৰিবা আৰু। হ'ব দিয়া তেতিয়া আৰু উম উম।